হেল্ল! অ, কি কৰি আছা?
এ এনেই ছবি আঁকি আছিলো। তুমি?
অ- মই আছিলো শুইয়ে, একদম মানে গা একদম ভাল নহয়। জ্বৰ, ওম জ্বৰ চৰ্ডী আৰু শৌচ। একদম পুৰা গৰম, পুৰা এই কালি ৰাতিয়েই পৰা। গৰম সোমাই মানে একদম দুৰ্বল হৈ গলো, একদম বহুত।
তাকে বতৰটো বেয়া হৈ আছে যে, এবাৰ ৰ'দ, এবাৰ বৰষুণ।
অ, সেইকাৰণে, পিছে ছবি, কি ছবি আঁকি আছা?
এই আ পিছত কম দিয়া।
হ'লে দেখাম দিয়া।
অ, হয় নেকি? উম হ'ব দিয়া।
বাকী
বাকী আছো। খবৰ-খাতি ভালেই। উম, বেমাৰ একদম মানে
উম'
পিছে ঘৰ, ঘৰৰ খবৰ কেনেকুৱা?
ঘৰত ভালেই চবৰে। তোমালোকৰ?
ভাল-ভাল। উম'
উম'।
ভণ্টি জনী খবৰ কেনেকুৱা?
ভন্টিও আছে, তাই জানো কি কৰি আছে, গম পোৱা নাই।
অ, হয় নেকি, উম' আছে তাইয়ো বেমাৰ। উম' বেমাৰ একদম তাইয়ো, চবৰে।
উম-উম, অলপ সাৱধান থাকিবা।
উম। একদম মানে পেটৰ বিষ। ঔষধ পানী খাই আছোয়ে, নোখোৱা নহয়। আজি হস্পিটালৰ পৰা, আহিছোঁ সে জাষ্ট।
কিবা হৈছে?
উম' পিছে ঘৰৰ মা-দেউতা খবৰ?
ভাল-ভাল।
অ
বাকী কি কাম কৰিছা এতিয়া? নে এনেই আছা।
নাই এই, মই অকমান পঢ়ো বুলি ভাবিছিলোঁ এতিয়া। উম' দে।
চাকৰি কৰা নাই নেকি?
অ, চাকৰিৰ কাৰণে ধৰ।
অ, অক্টোবৰৰ পৰা হ'ব নহয় ন?
অ, পুলিচ ইন্টাৰভিউ অক্টোবৰৰ পৰা হ'ব।
দৌৰিব গৈছে নাই?
দৌৰিবই যাবই পৰা নাই, গা বেয়া একদম মোৰ। একদম বহুত গা বেয়া হয়।
কিমান দিন হ'ল নদৌৰা?
অ, তিনি, চাৰি দিন মান হ'ল দৌৰা নাই একদম। বহুত গা বেয়া ধৰ, আইচ।
ঠিকে আছে, ভাল হ'লে যাবা আৰু দিন চাপি আহিছে নহয়।
নাযাওঁ অ।
হা?
অ, হা কোৱা?
ভাল হ'লে যাবা বোলো, দিন চাপি আহিছে নহয়।
অ, যাব লাগিব, যাম মানে। ত পিছে এতিয়া, এবাৰ চবৰ এ দি আৰিও ওলাব ন?
অ, দুই লাখ পোষ্ট ওলাব বুলি কৈছে নহয়।
অ, এ দি আৰিত, এ দি আৰিত এনে, অ' অ কি কিতাপ মানে কিতাপ আমাৰ চাগে অসমৰ ওপৰতো আহিব ন বহুত অসমৰ ওপৰত আহিব পাৰে চাগৈ? কামাখ্যা মন্দিৰৰ ওপৰতো আহিব পাৰে ন?
অ সেনেকে আহিব চাগে ঐতিহ্যমণ্ডিত বস্তুবিলাকৰ ওপৰতে আহিব চাগে
অ, সেইটোৱে আৰু এটা, আৰু এটা অ, আৰু এতিয়া ধৰক কুৱেশন ভাল আহিব পাৰে আমাৰ। আমাৰ তো তেজপুৰৰ লিচু কিমান মানে বহুত দূৰ-দূৰণিলে গৈছে ন। ছিংগাপুৰলে গৈছে তেজপুৰ অ তেজপুৰলে
সেনেকোৱা বিলাকে তাতে অ জুবিন গাৰ্গৰ ওপৰতো আহিব পাৰে এইবাৰ।
অ জুবিন দাৰ ওপৰত আহিছেই এ পি এছ চিত আহিছে নেকি।
আহিছে বোলা
অ এ পি এ চিত আহিছে বুলি শুনিছো। অ জুবিন দাৰ ওপৰত আহিব আৰু আহিব চাগৈ বহুতৰে ওপৰত জুবিনদাৰ ছাত্ৰ জুবিনদাৰ জন্ম কিমান চনত হৈছিলে ধৰক
অ সেয়া আহিব পাৰে।
সেইবোৰ আহিব পাৰে উ উম পিছে তোমাৰ বিজনেচটো কেনেকোৱা চলি আছে? অ। মোৰতো এনেকাে ঠিক ঠাক চলি আছে আৰু ভাল।
কি বিজনেছ কৰিছিলা তুমি?
মই এই ফাৰ্ম আছিলে। এই ছাগলী ফাৰ্ম এখন খুলি খুলিছিলো।
অ কিমান মান আছে ছাগলী?
হে আছে চল্লিশ - পঞ্চাছটা মান।
ঠিকে আছে চলাই নিয়া আৰু।
অ মোৰ চল্লিছ - পঞ্চাছটা মান আছে। এতিয়া জানো গৰু ফাৰ্ম এখনো খোলো নেকি।
গৰু হেৰি গৰু আনিলে জাৰ্চি গৰু আনিলে বেছি লাভ হ'ব।
অ সেইটোৱেই।
তাত গাখীৰতো বেছি যে, আমাৰ লোকেল গৰুবিলাকত কাম নাই ইমান আছে ক্ৰছবিলাকত কাম আছে আৰু।
অ হব আছে বাৰু। সেইটোৱে কৰিম নেকি? পিছে খেতি কৰিম বুলি ভাবিছো। উম অ জানো খেতি আৰু খেতিকো ধৰো নেকি ঠিক নাই। আমাৰ এতিয়া ধৰ
কিন্তু খেতি কৰিলে সেয়া আৰু মানে অলপ বেছিকে কৰিবলৈ পাৰিলে ভাল আৰু।
আছ আ অ এইটোৱে কৰো নেকি দশ বিঘামান মাটি ধৰ ধান ৰুই দিব পাৰিলো ভাল হব।
ধানতকে বেছি লাভ হ'ব এই ধনিয়াত।
অ হয় নেকি
উম ধনিয়া খেতিত লাভটো বেছি হয়।
অ গৰুৱে খাই পেলাব বুলিও ভয়।
নাখায় চবতে অলপ পহৰা দিব লাগিব আৰু কাৰণ ধালত কে দামটো বেছি যে ধনিয়াৰ।
উম হম সেইটোৱে ন
উম সেইটো কাৰণে আকৌ কেতিয়া কি হৈ যায় ঠিক নাই?
ধনিয়া কৰিব পাৰি আকৌ মাকৈ খেতি কৰিব পাৰি ধৰ।
অ সেইবিলাকৰ দামটো বেছি কিন্তু ইয়াত আমাৰ মাকৈটো ইমান ডাঙৰ নহয় যে।
অ আমাৰ ইয়াত অ।
সেইটো কাৰণে অলপ দিগদাৰ হয় আৰু। বাকী সৰিয়হ খেতি, মা মাটিমাহৰ খেত তি, সেয়া ভাল আছে কৰিবলৈ পাৰি।
অ, সেইটো ভাল আছিলে অ'।
আমাৰ ইয়াত সেয়াই উপযুক্ত।
উম পিছে তুমিতো বহুত ধুনীয়া ধুনীয়া ছবি আকা ন?
আঁকি আছো আৰু ধুনীয়া হৈ ছে নে বেয়া হৈছে সেয়া ভগৱান জানিব, মানুহে দেখিলেহে কব এতিয়া।
উম উম ভাল আকৌ এয়া উম ছবি আঁকি ধৰ অলপমান কিবা উপাৰ্জন কৰিব পাৰা আৰু।
উপাৰ্জন সেনেকে হৈ আছে বাৰুতে নোহোৱা নহয়। আহি আছে। মানে আৰু সেনেকেই পকেট মানি হিচাপে আহি আছে আৰু অলপমান হাত খৰচত।
আচ্ছা, আচ্ছা মোক অ' মোৰ ছবি এখন লাগিছিলে লাগে বোলে পাৰিবা নে?
দিবা, কেনেকুৱা কি লাগে কবা?
অ'। হ'ব মই কম, আকি দিবা তুমি। উম পিছে তুমি কিবা আৰ্ট স্কুল - চিস্কুল মানে খুলিম বুলি ভাবিছা নেকি? বিজনেজৰ সেইটো, অ' কৰাই আছে অ'। আছে ন।
অ, মই আৰু দাদা এজনে কৰো আমাৰ ওচৰৰে।
আচ্ছা, আচ্ছা।
একেলগে চলাই নি আছো আৰু।
উম।
পোৱালি বেছি যে সেইটো কাৰণে মানে এজনে চম্ভালিব নোৱাৰে।
অ, হয় বাৰু সেইটো।
সেইটো কাৰণে কেতিয়াবা মানে পোৱালি বহুত বেছি হৈ যায় বহাবলে জেগা নোহোৱা হৈ যায়। এই তেনেকুৱা চলাবলৈ দিগদাৰ হৈ যায়। সেইটো কাৰণে দুজন লাগে আৰু আকৌ মানে এক্সট্ৰাকে খোলা কথা ভবা হোৱা নাই।
অ'।
মানে মাজতে কথা পাতিছিলো এইফালে দৰ পৰ্বতীয়া ফালে খুলিবলৈ। কিন্তু হেৰি এইবিলাক আ পোৱালীবিলাকক মানে বেছিভাগকে হেৰি লাগে ঘৰে ঘৰে গৈ কৰাবগে লাগে। তেনেকোৱা হলে দিগদাৰ হয় যায়। আকৌ সেইফালে ৰুম পাবলৈও অলপ টান।
অ' আচ্ছা উম। পিছে আজি ঘৰত ভাত - পানী কি বনাই আছে নে?
নাই বনোৱা নাই বনাবহে চাগে এতিয়া ক'তনো বনাব?
উম চাহ - তাহ
সাতটা বাজিছে, খালো - খালো তুমি খালা?
নাই পেটতে একো নোযোৱাই হৈছে। শৌচ মানে শৌচ কৰিব লাগিয়ে যায় ভালেই।
উম। হ'লেও অলপ জোৰ দি পেলাই খাবা আৰু মানে নৰ্মেল আৰু। ভাত - দালি, ভাত - দালি সিজোৱা বেছি পাৰিলে বেছিকে সিজোৱা খাবা। মচলা - চছলা খালে বেয়া।
সেইটো হয় বাৰু, মুখলে গ'লেনা ও পিছে তোমাৰ ঘৰৰ ওচৰ, দোকানখন কি হ'ল তোমাৰ? দিছিলা যে?
এ দোকানখন চলি আছে। গেলামালৰ দোকান আৰু ক'তনো ভালকে চলিব।
হয় বাৰু।
ওচৰে পাজৰে দোকান বিলাকো বেছি আছে যে।
অ, সেইটো হয়।
সেইটো কাৰণে অলপ
আৰু আমাৰ আৰু এ ডি আৰ ইত চব আমাৰ এনেকুৱা আহিব পাৰে এইবিলাক। অ, বিষ্ণু ৰাভাৰ ওপৰত ধৰ
অ, সেয়াৰ ওপৰত আহিবই তাৰ ওপৰঞ্চি আকৌ মানে আগৰ মহাৰজা ৰজাৰ সেইবিলাকো বৰ বেছিকে আহিব মানে পঢ়াত লৈ পেলাই এইবিলাক পাইছিলোঁ।
অ আৰু জ্যোতিপ্ৰসাদ আগৰৱাৰ ওপৰত আহিব পাৰে।
অ জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভা।
অ জ্যোতিপ্ৰসাদ আগৰৱালা এজন মহান কবি আৰু নাট্যকাৰ আছিলে ধৰ।
অ ভূপেন হাজৰিকাৰ ওপৰতো আহিব পাৰে।
অহ তেওঁ সেইটোৱে জ্যোতিপ্ৰসাদ আগৰৱালা সোতৰ জুনত- ঊনৈছশ তিনি চনত জন্ম হৈছিল। উম, তেওঁৰ তেওঁৰ জন্মস্থান ক'ত আছিল? ধৰ তামোল বাৰী চাহ বাগিচা। এতিয়া ধৰ বৰ্তমান ডি আহ ডিব্ৰুগড় অঞ্চলত পৰে।
উম, আমাৰ ইয়াতোতো বিষ্ণু ৰাভাৰৰ এইবাৰ কলাক্ষেত্ৰ ডাঙৰকেই পাতিছে নহয়।
অ।
সেনেকে আহিবও পাৰে আৰু তাতে- বিষ্ণুৰাভাৰ গোটেই জন্ম হৈছিল, তেওঁ আমাৰ ইয়াত তেজপুৰতে। তাৰ ওপৰতো আহিব পাৰে।
সেইটোৱে আৰু ধৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কি উপাধিৰে জনা যায়?
অ। ৰূপকোঁৱৰৰ নটশৰাইত নটসৰ্য নে কি আছিলে? নটৰাজ।
অ আৰু আৰু ধৰ প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি?
অ 'জয়মতী' অ সেনেকুৱা আহিব পাৰে।
উম, সেনেকুৱা আহিব পাৰে আৰু। জয়মতীখন চাবা কিমান চন অ চনত মুক্তি লাভ কৰিছিল?
কিমান চনত আছিলে?
টো পাহৰিলো, আহ চাব লাগিব, এইটো।
ঊনৈছ কিমান চনতে আছিলে। পাহৰি থাকিলোঁ মই।
এ দে। সেইটো হ'ব পাৰে, অ প্ৰথম অসমীয়া চলবিখন, অ ঊনৈশ পয়ত্ৰিশ চন আছিলে দেই।
অ পঁয়ত্ৰিছ পঁয়ত্ৰিছ সেনেকে আহিব আৰু কুৱেশ্যন বিলাক। এইবাৰ মুঠ এটা ল'বই লাগিব কিবা এটা নহয়, কিবা এটাত। দিয়া ঠিকে আছে ন।
অ সেইটো হ'ব আৰু আৰু ধৰ আমাৰ জুবিন গাৰ্গৰ, হা?
পিছত কথা পাতি আছোঁ দিয়া।
অ অ।